অ', বন্ধু কি খবৰ?
অ', ভালেই ভালেই তোমাৰ?
মোৰো ভালেই দিয়া।
অ',। আজি আমি বন্যপ্ৰাণীৰ সংৰক্ষনৰৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছো।
অ', অ', হ'ব দিয়া ঠিক আছে।
উম',। বন্যপ্ৰাণীৰ সংৰক্ষণৰ বৰ গুৰুত্বপূৰ্ণ বিষয়। তোমাৰ অ', বাসানত কি আলোচনা কৰা হ'ল, সেইবোৰৰ ওপৰত আমি আলোচনা কৰিম আজি।
হ'ব হ'ব ঠিক আছে আচলতে বন্যপ্ৰাণী আৰু আমাৰ বন্যপ্ৰাণী আচলতে আমাৰ পৰিৱেশৰ এক অবিচ্ছেদ্য অংশ হয়। আহ' ইহঁতে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰে।
উম', উম', হয়', হয়',।
আৰু আমাৰ ধৰি লোৱা উম', বা সিংহ দৰে যদি মাংস ভজি জন্তুবোৰ কমি যায় তেন্তে আমাৰ আহ প্ৰাণীৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পাব।
অ', হয়', হয়', তোমাৰ যদি বন্যপ্ৰাণী নাথাকে তেন্তে খাদ্য শৃংখলা অতি পৰিব আৰু পৰিৱেশত বিভিন্ন সমস্যা দেখা দিব। তোমাৰ ধৰা উদাহৰণ স্বৰূপে বাঘ, সিংহ আৰু দৰে মাংস মাগস ভুজি জন্তু কমি গ'লে, অন্য প্ৰাণীৰ সংখ্যা অস্বাভাৱিক বৃদ্ধি পাব আৰু। তোমাৰ তাৰ ফলত বনা অ' বনাঞ্চলৰ ক্ষতি হ'ব পাৰে। বা কৃষি ক্ষেত্ৰতো প্ৰভাৱ পাৰিব পাৰে, কিন্তু বৰ্তমান বহ বহু বন্যপ্ৰাণী বিলুপ্ত- বিলুপ্ত হৈ যাই আছে ৰৌদ দিনক দিনে।
হয়', আচলতে বিলুপ্ত হোৱাৰ কাৰণটো হৈছে, কি আমাৰ বন ধ্বংস হৈ আছে বা চৰাং চিকাৰটো আমাৰ বহুত বেছি হৈ যাই আছে। আৰু দুখন আৰু জলবায়ুৰ পৰিৱৰ্তন হৈ আছে। এইবোৰৰ কাৰণে আচলতে আমাৰ বন্যপ্ৰাণীৰ বহুতো বিলুপ্তিৰ সন্মুখীন হৈছে।
উম', উম', হয়', হয়',।
উম',।
উম', উম', বহুতো কৃষিৰ ক্ষেত্ৰতো প্ৰভাৱ পৰে আৰু তোমাৰ
অ',।
চ'- চৰাং চিকাৰিও বহুত আজিকালিৰ দিনত বহুত বৰ্তমান কমিছে আৰু আগতেতো চৰাং চিকাৰী বহুত আছিল আৰু তোমাৰ উ চোৰাং চিকাৰীৰ বাবে বহুত বন্যপ্ৰানীও মৃত ত্যোত পৰিছিল।
হয়-হয়, আচলতে কমা বুলিও ক'ব নোৱাৰি কাৰণ আহ বৰ্তমানতো হৈয়ে আছে চৰাং চিকাৰ। আৰু ধৰি লোৱা মানে কি এই কাৰ্য আচলতে কৰিব নালাগে বহুত অন্যায় কৰা হয় কাৰণ ইয়াৰ ফলত আমাৰ বহুতো প্ৰজা তি মানে কি বিলুপ্ত হৈ যাব ধৰিছে, আমাৰটো এতিয়া ধৰা বন্যপ্ৰাণীত নল গাহৰি অ যিটো মানে জীৱ আছে বা জ নল গাহৰি জন্তুটো আছে সেইটোতো আচলতে বিলুপ্ত হৈ গ'লেই। আগতে মানে যিমান আছিলে এতিয়া নাই আৰু মানে কি অ আমাৰ অসমৰ বনাঞ্চল আৰু অভয়াৰন্যসমূহ আচলতে এই প্ৰাণীবোৰৰ বাবে অতি গুৰুত্বপূৰ্ণ।
হয় হয় হয়।
আৰু আমাৰ অসমত বহুতো মূল্যবান বন্যপ্ৰাণী আছে যেনে গড়, হাত তি বা হৰিণ আদি
বহুত ধৰণৰ আছে আৰু আৰু আমাৰ যা গড়ৰ কথা মানে এশিঙীয়া গড় আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে আমাৰ এশিঙীয়া গড়টো বিখ্যাত বুলি কয়।
উম হুম, এ তোমাৰ এ বহুতে মানুহে টক কাৰ লগত আৰু গড়, সিংহ, হাতীৰ দাঁত অ বা বাঘৰ চাল অবৈধভাৱে আৰু চিকাৰ কৰি আৰু বিক্ৰী কৰি আছে এইটো ফলতো বন্যপ্ৰাণীৰ ব বিলুপ্ত হয়। ক কাৰণ এটা আৰু ইয়াৰ ফলত বহু প্ৰজাতিও বিলুপ্ত হৈ যায় আছে তোমাৰ আমাৰ অসমত বহুত মূল্যবান বন্যপ্ৰাণী আছে। যেনে গড়, হাতি, বাঘ, হৰিণা আদি আছে অসমৰ অঞ্চলৰ আৰু অভয়াৰণ্যসমূহৰ এই প্ৰাণীবোৰৰ অতি গুৰুত্বপূৰ্ণ। তোমাৰ গড়ৰ কথা কলে কথা কলে পোন প্ৰথমে মনত পৰে কাজিৰঙা। নেচনেল পাৰ্ক কাৰণ কাজিৰঙা তোমাৰ অ এশ অ কাজিৰঙা তোমাৰ এশিঙীয়া গঁড়ৰ বাবে বি খ্যাত আৰু যথেষ্ট এশিঙীয়া গঁড় আছে ৰ' তোমাৰ তাত।
হয় হয় বিশ্ববিখ্যাত বুলিয়ে কয় আচলতে।
উম উম তোমাৰ মানস নেচনেল পাৰ্কো বন্যপ্ৰাণী অতি গুৰু ত্বপূৰ্ণ স্থান। তোমাৰ চৰকাৰ চৰকাৰে বন্যপ্ৰাণী সংৰক্ষণৰ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। সেইটো কাৰণে আমি চৰকাৰকো ধ-ধন্যবাদ জনাব লাগিব আৰু অবাত ৰন্য, ব্যৱস্থাপন, বন সুৰক্ষা, বন কৰ্মী বা তোমাৰ কঠোৰ আইন প্ৰয়োগ কৰাৰ কাৰণে বহুত বন্যপ্ৰাণী এতিয়া অ তোমাৰ
উম' আৰু আচলতে অ অকল মানে কি ধৰি ল, চৰকাৰেও বহুত খিনি মানে কি অ সংৰক্ষন কৰিছে বন্যপ্ৰাণী সংৰ বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। আৰু তাই লগতে আমাৰ মানুহখিনিও মানে সহযোগিতা কৰিব লাগিব, কাৰণ মানুহে যদি ধৰি লোৱা বনাঞ্চল কাটি ধ্ব হৰণ নকৰে। তেতিয়াহে বন্যপ্ৰাণীবোৰ থাকি যাব, যদি বনাঞ্চলবোৰ কাটি, কাটি ধ্বংস কৰিয়ে থাকে, তেন্তে বন্যপ্ৰাণীবোৰে বাসস্থান টো হেৰুৱা ব ন', তেনেকে কিছুমান বন্য প্রাণী তোমাৰ মানে, বন সং, বনৰ পৰা মানে কিয় কিবা অ' আমাৰ যিবোৰ নেশনেল পাৰ্ক আছে, সেইবোৰৰ পৰা বিলুপ হৈ গৈছে, সেই কাৰণে আমাৰ মানুহবোৰে সহযোগিতা কৰিব লাগিব।
তেতিয়াহে আমাৰ বন সংৰক্ষনটো মানে কি, অ' অতি প্ৰয়োজনীয় হ'ব।
উম, হয়, হয়, অ'।
আৰু বাসস্থান নাথাকিলে আৰু চাবা আমাৰ আ ধৰি লোৱা, যদি আমাৰ মানুহে উম, বনাঞ্চল কাটি ধ্বংস কৰি থাকে তেতিয়াতো, বন্যপ্ৰাণীবোৰ মানে কেনেকে থাকিব, বাসস্থান নাথাক কিলে সিহঁতে, মানুহৰ বসতি স্থললৈ আহিব।
যাৰ ফলত মানুহ আৰু বন্যপ্ৰাণীৰ মাজত সংঘাত বৃদ্ধি পাব, সেয়েহে মানুহে অ', বনাঞ্চল কাটি ধ্বংস কৰিব নালাগে, আ
উম, হয়, হয়। তোমাৰ কি বুলি কয়, অ' চৰকাৰেও কিন্তু বহুত খিনি অ' প্ৰচেষ্টা কৰি আহি আছে, কিন্তু সাধাৰণ মা সহযোগিতা কৰিব লাগিব, অ' মানুহে যদি বনাঞ্চন কাটি ধ্বংস কৰে, তেন্তে বন্যপ্ৰাণী বাসস্থান আৰু বাসস্থান নথাকিলে সিহঁতে মানুহৰ বসত তিলৈ আহি যাব পাৰে, ফলত বন্য মমাজত সংঘাত হ'ব, বহুতো ক্ষতি কৰিব আৰু, আৰু সেয়ে বন সংৰক্ষণটো বহুত, অতি প্ৰয়োজন আৰু।
অ', আৰু ক্ষতি হৈও আছে, অৱশ্যে কাৰণ আমাৰ মানুহবোৰেতো এইবোৰ অ' মানে, এই কামবোৰ আচলতে এৰি দিয়া নাই, বনাঞ্চল ধ্বংস কৰাতো, সেই কাৰণে আমাৰ বন্যপ্ৰাণী সমূহ, আচলতে মানুহৰ বসস্থি তললৈ কেতিয়াবা, কেতিয়াবা আহে। আমাৰ যেনে ধৰি লোৱা, হাতী। আমাৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বহুতো হাতী আহে, আহি পেলাই মানে মানুহৰ বহুতো মানে খ তি কৰে আৰু, গতিকে সেয়া আচলতে আমাৰ মানুহ বিলাকক ক'ব লাগিব। কাৰণ বা তেওঁলোকে নিজে জানিব লাগিব। বনাঞ্চল ধ্বংস কৰিব নালাগে, তেতিয়াহে আমাৰ বন্যপ্ৰাণীবোৰ তাতে মানে কি, বনাঞ্চলত বাসস্থান উম, মানে কি সাজিব পাৰিব বা তেওঁলোকে তেতিয়া মানুহৰ বসতি স্থললৈ নাহিব।
উম উম। হয় হয়, তোমাৰ সমাজৰ প্ৰতিজন ব্যক্তি নিজৰ দায়িত্ব পালিলে পাল পালিলেহে ব বহু তাৰমানে সমস্যাৰ সমা ধান হব, আৰু বন্য সংৰক্ষনৰ ক্ষেত্ৰত, অ হেই গণ মাধ্যমৰো ভূমিকা যথেষ্ট আৰু, তোমাৰ সংবাদ পত্ৰ বা টেলিভিছন আৰু সামাজিক মাধ্যমৰ জৰিয়তে তোমাৰ সচেতন বৃদ্ধি কৰিব পাৰিব লাগিব আৰু। মই ভাবো আৰু শিশু অৱস্থাৰ পৰা আৰু বন্য পৰা কেনেকে অ তাৰমানে মৰম বা কেনেকে ৰাখিব লাগে, তাৰ ওপৰত চৰকাৰেও মানে সৰু পৰা তোমাৰ দায়িত্ববোৰ গঢ়ি লোৱা উচিত মোৰ মতে। আৰু তেতিয়াহে ভৱিষ্যত প্ৰজন্মই আৰু প্ৰাকৃতিক আৰু জীৱ জন্তুৰ মূল্য বুজিব।
হয় হয়। আৰু আচলতে আমাৰ সংবাদ পত্ৰ টেলি ভিছন আৰু সামাজিক মাধ্যমৰ জৰিয়তেও সচেতন বৃদ্ধি কৰিব
উম, হয় হয় হয়।
আৰু আমাৰ অঁ, আমি যদি এতিয়াই সচেতন নহওঁ, তেন্তে বহু প্ৰজাতি চিৰদিনৰ বাবে হেৰুৱাব লাগিব। গতিকে আমি অ এতিয়াৰ পৰা সচেতন হ'ব লাগিব। আৰু যিবোৰ আমাৰ সৰু ল'ৰা আছে, তেওঁলোককো মানে বন্যপ্ৰাণীৰ প্ৰতি মৰম, দায়িত্ববোধ এতিয়াৰ পৰা গঢ়ি তুলিব লাগিব, তেতিয়াহে তেওঁলোকক তলৈ মানে কি জানিব আৰু। মানে যদি
উম উম।
মানে তেতিয়াই ভৱিষ্যত প্ৰজন্মই প্ৰকৃতি আৰু জীৱ জন্তুৰ মূল্য বুজিব। যদি শিশু অৱস্থাৰ পৰা আমি তেওঁলোকক বুজাওঁ।
উম উম। হয় হয়।
আচলতে সেইটো আমাৰ এক অঁহ, অপূৰণীয় ক্ষতি হ'ব পাৰে।
আৰু
সেয়েহে আমি সকলোৱে সকলোৱে মানে কি, মিলি বন্যপ্ৰাণী সংৰক্ষনৰ বাবে কাম কৰিব লাগিব।
আৰু বন্যপ্ৰাণী সংৰক্ষণ কৰাটো আমাৰ দায়িত্ব, তেতিয়া সু সুস্থ পৰিৱেশৰ, পৰিৱেশ এটা পাম যেতিয়া বন্যপ্ৰাণী থাকিব। অ, আমিও আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবে সচে তন হ'ব লাগিব, বা আনকো আমি সচেতন কৰিব লাগিব, অঁহ, তোমাৰ আমি সকলোৱে বন্যপ্ৰাণী ৰক্ষা কৰিব লাগিব বা প্ৰাকৃতিক সংৰ ক্ষণ কৰিব লাগিব, ব প্ৰাকৃতিক সংৰক্ষণ কৰিলে বন্যপ্ৰাণী থাকিব। সেই এই আৰু আৰু সকলোৱেই এইটো বিহ, বন্যপ্ৰাণীৰ ওপৰত সকলোৱে জনাতো উচিত মোৰ মতে, ভাল বেয়া সকলো খিনি। উম।
হয়।
এই ধন্য
অ অ হ'ব দিয়া, ঠিক আছে।